হেল্ল'
অহ।
পথাৰৰ পৰা আহিলি নি?
অহ।
উম। তহঁতৰ হাল গৰুৱে ৰৈছেনে-
সৈ জি এ মানে, দৰাহে দি থৈছে কাইলে ৰুবগে। আহ। বেংকলে গৈছে।
তাৰ ন বেংকলে, কোনটো বেংকলে গৈছে?
নাজানোঁ।
উম, বেংকলে গৈছ তই গম নাপাওঁ।
তোৰো তেক
এইহোপা পাছত দিব। সেই সেইডৰা আজি- সেইফালে এইবাৰ মানে সেই, ট্ৰেক্টৰ যাবলৈ বাট নাই, তাৰপৰা এটা বাটে আছে, কাষৰ যোৰ মাতি আছে বত- তাহতৰ ঘৰত, তাৰ হেই। লগতে মানে দি দিলে একেবাৰে। তাৰপৰা কঠীয়া তুলাই নাই। কঠীয়া এতিয়া তেতিয়া তুলি আছে ছাগে। মা আকৌ বেংকলে যাব লগা হ'ল।
কঠীয়া ডাঙৰ হৈছে জানোঁ?
অ' মানে মই নাজানো হৈছে পাই।
অ', মই নুতোলোৱে কঠিয়া ৰুবলৈ যাওঁ।
উম।
আৰু কোনে কোনে ৰুইছা।
আমাৰ আৰু চাৰিজনীমান হেৰি লগাইছে ৰোৱনী লগাইছে
অ সলনিলে হে অ
আজিকালি ৰোৱণীবোৰ ষ্টেণ্ডাৰ্ড মাছ মাংস দিম
অ ভণ্টি কলেজ বন্ধ দিব ন চাগে গৰম বন্ধ
দিব চবই দিব আমাৰ আকৌ আমাৰ খিনিহে নিদিয়া কলেজৰ খিনি কলেজৰ খিনিতো মাজে মাজে যাব লাগিব আৰু
এইটো কি তাতে আছে নে
হায়দৰাবাদ হায়দৰাবাদ
অ অহ
ৰৈ আছে
অ তোমাৰ সেইয়া কলে গলে নে কোনোবা আছে আৰু তোমালোকৰ
গাঁৱৰ কেইটামান আছে লগতে গুচি গ'ল ন কাম কৰিবলৈ
আহ অ সেই পৰীক্ষাটো দিব পাৰিলে আকৌ এবাৰ
সেই পঢ়া পতি ধান্দা নাই সেইকাৰণে গুচি গ'ল আৰু পঢ়িবলৈ মানেই নকৰে অকল ঘূৰি ফুৰা সেইকাৰণে পইচাবোৰ পইচাবোৰ সোমালে সেইকাৰণে গুচি আহ
অ পাপা ক'ত আছে
তাই ঘৰতে আছে কাম কৰি পথাৰ চিজন এতিয়া পথাৰত লাগি আছে
অ ৰশ্মিবা তো এতিয়া পথাৰলৈ আহিব নোৱাৰেই
নাই কেচুৱা পাইছেহে
উম কেইমাহ হৈছে এতিয়া আহ
কেঁচুৱা পাইছে আকৌ কেইমাহ হৈছে কি যে কথা সুধ তই দেই
আহ
একমাহ হৈ গৈছেহে
সেইখিদিনাখন মাইনাহত দীক্ষিতা আহিছিলে
আহ
উম এই
মই মাতিবলে নহলে আৰু ফোন কৰোতে তুমি মোৰ এতিয়া ইমান গাটো বাঢ়িছো সেইদিনা দুদিন যে তাৰপিছত নামাতিলে সেইদিনা ফোনতটো মই বোলো কি হৈছে কি হোৱা নাই অ অ মোৰ গা গা বেয়া কাৰণে নাহো বুলি ক'লে
উম ঠিকেই আছে
মাও নাছিলে যে
আহ বানসী
অ মানসি অ মই দেখা নাই
কিয় সেই মাৰকৰ ঘৰলৈ যায় নে নাই
ন নাজানো
কাম কামটো শিকি আছে নেকি
যাই হব পাই মাজে মাজে
আহ
কিবা চুবুৰ খালি নি ডিঙি হে কৰিয়াই আছে যে
নাই একো খোৱা নাই।
তে খলে ই এ নেক আছা
অ আৰু খাবাহতে ফোন চোন কৰিছে নে
কৰিছে
অ ছোৱালী ঠিকে আছে।
আছে।
আহ।
তই যে ঘৰতে টিউচন কৰিব পাৰ না
অ নাপও
উম।
অঞ্জন লে ফোন চুন কৰিছ নেকি?
অঞ্জনলে তিনিদিনমান হ'ল নাই কৰা তাৰ আগতে কৰিছিলো। বেয়া এতিয়া বিয়া হৈ যায় মানুহ ফোন কৰি থাকিবলৈ বেয়া ন।
আহ।
বিজি থাকে।
আহ।
সেইকাৰণে বেয়া। আকৌ দবা পিতা বৰষুণ আহিছে দই
আহ।
অ দবা পিটা ঢালিছে তহঁতৰ ফালে বৰষুণ দিছে নাই?
নাই
সেইফালে বৰষুণে নাই
আহ।
বাপৰে অ সন্ধিয়াকে যাম আৰু জোৰ চাবলে সন্ধিয়া একদম পুৰা টস্তা আনি লৈছো একদম জুলুকীয়াটা বনাই লৈছো একদ যাও গৈ গৈ পেলাই একদম বাহানি তেলে তলে চাই যাম একদম সিটো মানে পিছফালে যিটো বাহনী সেয়া তিনিটামান যাম আৰু চাম আৰু গৈ চামগে মাছ ধৰি আনি পুৰি ভাজি উম মস্তিকে চুটাম খাই ভাল লাগে না। সৰু সৰু সৰু মাছটোতো মানে ভজাতকে পাতত দি বেছি ভাল লাগে। ত কোনটো ভাল পাওঁ।
আহ।
উম।
অ আহ।
হোঁ
খবৰ বেয়া
অ। তই মানে সেয়ে কৰ কাঁইট বচা মানুহ যে সেইকাৰণে বেয়া বাৰ সৰু সৰুবোৰ কাঁটেই যে
অ সেইটোৱেই
দনিকনা মাছৰ
অ।
দনিকণা মাছৰ কাঁইট আৰু
হেল্ল'
উম।
অ', কোৱা।
মা হব গম বন্ধ দিলে নাই স্কুলৰ?
অ নাই কাইলৈ হে দিব।
তই তই মাহতুললে যাবি আকৌ পঢ়োৱাবি অলপ ফ্ৰী থাকে ল'ৰা ছোৱালীবক।
অ', নালাগে।
পঢ়োৱাল তো চবেই বাইদেউ বাইদেউ বুলি মাতিব ঘ ত ফিকে পঢ়ুৱাই দিবি আকো। তই যেতিয়া মাষ্টাৰ কৰি পেলাই যদিও ঘৰত বহি থাক আৰু কি হব। হা।
শুনা
একো নহয় ভেৰি গুড।
ককাই ঘৰতে আছে ন ক'ৰবলে গ'ল?
অ', আছে।
স যে দোকান এখনৰ সময় দোকান এখনত
হা, আ?
হ'ব বোলো দে।
অ'।